হেল্ল'?
অঁ, শুনা পাইছে?
অঁ, শুনিছোঁ শুনিছোঁ।
অঁ, কি কৰিছে?
আহি চেনে মোৰ মাতটো?
কি কৰিছে?
অঁ, মই আপোনাৰ এই গেম অলপ খেলি আছিলো।
এ মাতটো ইমান সৰুকৈ আহিছে আপোনাৰ?
শুনিছে নে?
নাই শুনা ভালকে।
এতিয়া?
এতিয়া শুনিছো।
এতিয়া শুনিছে? হয়, হয়, অঁ।
তাৰপিছত কি কৰি আছিলে?
গেম খেলি আছিলো, গেম খেলি আছিলো।
অঁ, হ গেম খেলে নেকি আপুনি? কি গেম খেলে বা?
মই আপোনাৰ এই অঁ, মোবাইলতে গেম এটা খেলি আছিলো।
মইয়ো মোবাইলতে খেলো, চবে মোবাইলতে গেম খেলে।
হয়, হয়, হয়। নাই কি হয় কেতিয়াবা এই- কিছুমান গেম অলপ পিচিটো খেলা যায় নহয়। উম।
কি গেম খেলা নো?
মই আপোনাৰ মোবাইলত যদি কেতিয়াবা খেলে এ মোবাইল লেজন্ড। বা আজিকালি বা নাম চেইঞ্জ কৰিলে বাৰু মোবাইল এজেণ্ট হৈ গ'ল। আৰু আপোনাৰ ফ্ৰী ফায়াৰটো কেতিয়াবা বা নহ'লে কেতিয়াবা বি জি এম আই। এনেকে, আপুনি?
মই আপোনাৰ আপোনাৰ মই চব বহুত গেম খেলো, মইতো- মই আপোনাৰ খতমে কৰিব নোৱাৰো। এতিয়া এ মই আপোনাৰ- প্ৰথম প্ৰথম যেনেকে মবাইল লেজেন খেলো, ফ্ৰী ফায়াৰ খেলো, বি জি এম আই খেলো তাৰপিছত মডেল- কম্বেট, ফাইটিং টাইগাৰ, চেড বেটেল তাৰপিছত টেকেন জি টি এ- আৰু এগাল খেলো। ঠিক আছে তেনেহলে আপুনি এটা কাম- কৰ আজি আপোনাৰ লগত এ এম এলৰ ওপৰতে কথা পাতো আক মইও খেলো আপুনিও জানে এম এলৰ বি ষয়ে ভালকে।
হয় নেকি।
মোবাইল লিজেণ্ড অঁ মোবাইল লেজেণ্ডৰ বিষয়ে কথা পাতো আৰু তেনেহ'লে।
পাতিব পাৰি পাতিব পাৰি।
অঁ আপুনি এনেই মোবাইল লিজেণ্ড কিমান দিনৰ পৰা খেলিছে?
মোবাইল লিজেণ্ড মই খেলা আজিৰ পৰা দুহেজাৰ বাইশ চনৰ পৰা খেলিছিলো।
আপুনি ফোনটো দূৰত থৈছে নি বাৰু ওচৰলে আনি লওক।
অঁ ৰব। এতিয়া অঁ অঃ এতিয়া শুনিছে?
অঁ এতিয়া শুনিছোঁ অঁ।
অ অ।
মানে হেৰি মোবাইল লিজেণ্ড কিমানৰ চনৰ পৰা খেলিছে আপুনি?
মই দুহেজাৰ হেৰিয়ৰ পৰা অঁহ বাইশৰ পৰা খেলিছো আও।
দুহেজাৰ বাইশ, মই আপোনাৰ মই তেনেহ'লে দুইহেজাৰ বাইশৰ পৰা নহয়, মই দুহেজাৰ এ চৌবিশৰ চৌবিশৰ পৰা খেলিছো দুহেজাৰ চৌবিশৰ মানৰ পৰা। চনৰ পৰা খেলিছো। এ মোক এ হেৰি কি বুলি কয় লগৰ এজনে ক'লে খেলিবলে মানে ইনষ্টল কৰিব কলে, তাৰপিছত কৰিলো তাৰপিছত প্ৰথম প্ৰথম আঁ হেৰি কৰিছো ইমান ভাল নালাগে প্ৰথম প্ৰথম বুজি নাপাওঁ। এনেই আৰু আগতে হেৰি খেলি থাকো ন। ফ্ৰী ফায়াৰ খেলি থাকো, ফ্ৰী ফায়াৰত আপোনাৰ বেটেল গ্ৰাউণ্ড গেম সেইটো হৈছে এইটো হৈছে আপোনাৰ টাইপৰ, এইয়া আক বেলেগ টাইপৰ গেম।
হয় হয় হয়, নহয় নহয় প্ৰথমতে অলপ চবৰে হৰে বাও এইটো গণ্ডগোল কাৰণ যিহেতু নতুন নতুন বস্তু দেখা যায় ন, কাৰণ চবয়ে ইমান এক্সপিৰিয়েঞ্চ নাথাকে ন, কাৰণ চব গেমৰ যোনটো হেৰি থাকে ন খেলা যোনটো প্ৰক্ৰিয়া চবৰে বেলেগ বেলেগ।
উম হয় বাৰু হয় বাৰু। মানে হেৰি মই আপোনাৰ সেইটোৱে কৈ আছিলো। প্ৰথম প্ৰথম মানে মই অশান্তি লাগে খেলি খেলি, তাৰপিছত লগৰ কেইটা আহে আৰু সিহতৰ লগত খেলো এনে বুজি বাজি নাপাওঁ। এনেই লগত ঘূৰি ফুৰো আৰু এনেই কিবা কিবি হিৰো বিলাক আছেতো তাত। তাত পাঁচটা পাঁচটা লেণ্ড থাকে কোনটো লেণ্ডত যাব লাগে মই বুজি নাপাওঁ, যত তত গুচি যাওঁ ক'ৰবাত এনিমি দেখিলে এনিমি দেখিলে এনিমি ওচৰত গুচি যাও পতকে, বুজিয়ে নেপাও একো, এতিয়া যাং গল লেণ্ড থাকে আকৌ মিডলেণ্ড। আপোনাৰ ই এছ পি লেণ্ড আকৌ গ'ল্ড লেণ্ড। মই মই বুজি নাপা ওঁ মই একো বুজি নাপাওঁ, টাইম মতে প্ৰতিটো বস্তু মানে চেঞ্জ হৈ থাকে ন। এতিয়া এতিয়া বুজি পাওঁ এতিয়াতো চব বুজি পাওঁ, এতিয়া আপোনাৰ যেনেকে হাই পাৰটোৱে আহি পেলাই এম এমক মাৰিব লাগিল। যোনটো জাংলাৰ হয়, জাংলাৰটোৱে আপোনাৰ এম এমক মাৰিবলগীয়া হয় আৰু। আকৌ ইএছ পি টো হেল্প কৰিবলগীয়া হয়, আকৌ তাৰ তেল ওলায়। টাৰডল প্ৰতি এ টাইম টাইম টো টাইম টাৰ তেল ওলাই থাকে ন তাৰডাল মাৰিব লাগে আকৌ নিজৰ বাফ বিলাক মাৰিব লাগে এ বহুত খিনি মই বুজিছো আজি নাপাওঁ আগতে যিতু হিৰৰ য' তেতিয়া মই আগতে যদি মানে এনেকুৱা জাংলাৰ লৈছো হিৰো কিন্তু মই গৈ কিনি মানে এই এম এম ছেম এম কবা মিডলেণ্ড গৈ কিনি জাক তাক মাৰি আছো তেনেকুৱা হৈ যায় মানে।
তেতিয়াহ'লে আপুনি মানে পুৰা গেমিং প্ৰথমৰ পৰা মানে সেইটো আগতকে অলপ ভালকে বুজি পোৱা হৈ গল আৰু এতিয়া চাগে।
উম তাকে আপোনাৰ হেৰি নবও আপোনাৰ মাততো আৰু আক সৰুকৈ আহিছে, অকণ মোবাইলটো ওচৰলে আনি লওক কথা কওঁতে
মোবাইল ওচৰতে আছে এই চাগে নেটৱৰ্কৰ কাৰণে হ'ব পাৰে চাগে কিবা।
উম ল'ব পাৰে, অকমান ডাঙৰকে কওকচোন বাৰু তথাপিতো। এতিয়া শুনিছোঁ আৰু ভালকে
অ অ অ মানে কি হয় আপোনাৰ মোবাইল এজন আপুনি যেনে কলে হাইপাৰ হৈ গ'ল বা এইবিলাক গ'ল্ডেন আৰু প্ৰথমতে চাগে খেলি মেলি হৈছিলে হয় নে নো ক'ত কেনেকে যাব লাগে নেলাগে।
এ একদম বহুত খেলি মেলি অকমান খেলি মেলি নয় মই বহুতে খেলি মেলি পাইছিলো মানে কেতিয়াবা এটা টাইমত মানে মোৰ অশান্তি লগা টাইপৰ হৈ গৈছিলে এই খেলি খেলি
হয় মানে কি উম মোবাইল যেন গেমটো এনেকুৱা এটা গেম বাকী গেমবোৰ আপুনি অকলে হ'লেও উলিয়াব পাৰে কিন্তু এইটো গেমত টিম চাব নহ'লে গেম কেতিয়াওঁ জিকিব নোৱাৰে।
তাকেহে
উম মানে কাৰণ বহুত আৰু কেৰেক্টাৰ আৰু আপোনাৰ কিছুমান কাউণ্টাৰো থাকে ন এতিয়া
উম উম উম
এ সেইটো অনুযায়ী ল'ব লাগিব কিছুমান হয় মানে টোটেলি মাইণ্ড গেম আৰু তেজেৰিয়া চব লাগিব আৰু
সেইটোৱে অ মাইণ্ড গেমো হয় আৰু প্লাছ আপোনাৰ তাৰ কিছুমান মানে উ মানে চল' গেম নহয় আৰু যেনেকে আগত ওৱান বি ফাইভ মাৰিব পৰা তেনেকুৱাএটা ওৱান বি ফ'ৰ মাৰিব পৰা নহয়।
উম সেইটো পাৰিব একেবাৰে ষ্টাৰ্টিঙত আৰু বটবোৰ আহিলে। তেতিয়া পাৰে আৰু উম আৰু সেইটো দিবও লাগিব পিছে ন বিগিনাৰৰ কাৰণে নহলেনো সিহঁতি আকৌ ডিমটিভেট হৈ যাব যদি গেম টো ইনষ্টল কৰিছে গৈ বোলে নো গৰু মাৰ খাইছে। সি আৰু কি খেলিব আৰু
সেইটোয়ে পথম পথম হাত আহিব লাগিব ন শিকিব লাগিব। তেতিয়াহে পাৰিব। সে আপুনি কোনটো লাইনত বেছিকে খেলিব বাৰু তাত
মই একদম ষ্টাৰ্টিঙত দেই যেতিয়া ফাৰ্ষট চাইজ গেমটো খেলিছো তেতিয়া কি হয় নাজানো এইটো চবৰে হয় নাই মোয়ে হয় নাজানো, মানে চবে হাইপাৰ খেলিব মন যায় জংঘল খেলিব মন যায়। মানে কি হয় জংঘল ৰোলতটো এনেকুৱা এটা ৰোল যত কিল পায়।
উম উম উম
মানে কি হয়, হয় মেপটো ৰোটেচন কৰিব লাগে কিন্তু কিল পায় ন' আৰু হিৰ'বোৰ মানে অলপ অভাৰ ডেমেজ দিয়া হিৰ' পৰা থাকে। সেইটো কাৰণে মানে কি হ'ল মোক প্ৰথমতে হাই পাই খেলিব মন গ'ল কিন্তু যেতিয়ালৈকে পাছলে গম পালোঁ, পাছলে যেতিয়া মানে খেলি খেলি আহিলো হাই পাৰটো কষ্ট গ'ল, যেতিয়া মানে ৰেংক টো হাই হ'ব ধৰিলে কষ্ট হ'বতে তেতে বোলো যি নহওঁক নহওঁক ই একসিল এনেকে খেলোঁ এতিয়া যদি মেইন ৰোল বুলি যদি কয় ন' মই এতিয়া ই্স পি বুলি ক'ব লাগিব।
আচ্ছা, ময়ো একে ময়ো প্ৰথম প্ৰথমতে হাই পাই খেলিব ল'লো। কিলটো বেছিকে পাই যায় হাপাৰত তাৰপিছত আকৌ গ'লো গৈ পেলাই আপোনাৰ হেৰি খেলিব ল'লো, এইটো গ'ল লেডত খেলিব ল'লো। গল্ডেন গ'ল্ডেনতো আপোনাৰ লেটকেমত মানে মাৰ্কচ মেন বিলাকৰ ডেমেজটো বহুত বহুত বাঢ়ি যায় ন'।
মানে তাৰ সেইটো হয়। মানে গ'ল্ডেনৰ পুৰা কাৰণ বিলবোৰ ডাইৰেক্ট এটা ডেমেজ বিলে ল'ব লাগে ন' সেইটো কাৰণে মানে ডেমেজবোৰ বহুত হৈ যায় লেট গেমত। কাৰণ এটা ডিফেঞ্চিভ আইটেম দৰকাৰ নাই ন'।
সেইটোৱে সেইটোৱে ধৰ তোৰ ডিফেঞ্চিভ একদম দৰকাৰ নাই ডিফেঞ্চ মানে ডিফেঞ্চিভৰ কাৰণে টাইম থাকিব ন' ডিফেন্ড কৰিব, টাইম থাকিব।
সেইটো কাৰণে কিলটো পায় আৰু লেট গেমটো গ'ল্ডেনো পায়। খালি গ'ল্ডেনৰ অলপ হেৰি থাকে আৰু লাষ্টলে ৰিক্সটো বাঢ়ি যায়।
মানে হেৰি থাকে আকৌ মাৰ খাই আকৌ।
ষ্টাৰ্টিঙত মাৰ খাব লাষ্টত অকণমান যদি ভালকে টিমটো আৰু মেইন যদি ক'ব যায় ন' যিয়ে নকক নকক কিন্তু যোনটো ৰোম ৰুলটো ন' সেই টো কিন্তু গোটেত ৰ'ল। এ ৰম ৰমনে, উম।
ৰম যদি ভাল থাকে আপোনাৰ গেমছ জিকিব পাৰে।
হয়, ৰমৰো কিছুমান কথা থাকে কিছুমান কি হয় অকল দুও পাৰ্টনাৰ লগত ঘূৰি ফুৰে সেইবোৰ ৰুম ভাল একেবাৰে নহয়।
এইটোৱেটো এতিয়া মই বহুতবাৰ পাইছোঁ তেনেকুৱা ৰোমটো যাব। এই বহুত টাইমলৈকে মাৰ্কচিংঙমামৰ লেভেলবোৰ নোহোৱালৈকে মানে এনে কাৰণে মোক বেবি চিটিং কৰি থাকিব।
হয়, হয়।
লুভনাম প্ৰব্লেম হয় তোৰ এতিয়া আ হেৰী তোৰ ফ্ৰেঙ্ক সৌ টাইপৰ যোনবিলাক হিৰ' হিল্লা টাইপৰ যোনবিলাক হিৰ'।
উম, উম।
আহিব আহি পেলাই হাইবাৰৰ বাঘটো টানি থৈ যাব।
উম।
আকৌ আকৌ হিল্লাই হিল্লাইৰ হাইপাৰৰ বাঘটো মাৰিয়ে দিব এতিয়া। সৰু-সুৰা থাকিলে হ'লেবোৰ গুচন চুচন মানে কম হেল থকা হ'লে হেইটো হিল্লাটোৱে প্ৰথমতে মাৰিয়ে পেলাব। অ', সিহঁত দৌৰি দৌৰিয়ে জানিৰ টাইমত চব দৌৰিছে শান্তিত চব দেখিলে খং উঠে।
মানে কি হৈছে আপোনাৰ সেইবিলাক হিৰো মানে এ গেম টো অলপ হেৰি কৰিব বনাইছে মানে কিছুমান কি হয় ট্ৰল কৰিব পৰা হিৰ'বিলাক আৰু। কাৰণ সেইটো তেতিয়াহে সেইবিলাক সেইটো তে সেইটো কাৰণে বনাইছে সিহঁতৰ ইমান টিম চাপৰ্টৰ কথা নাই সিহঁত তি জাষ্ট মুঠতে এনয়িং হিৰো আৰু এনয়িং বুলি ক'ব লাগিব।
সেইটোয়ে, সেই মানে এতিয়া যোনটো টেং ন! টেং বা ৰমটো আৰু। ৰুম, ৰুম হ'লেই হ'ল জাষ্ট। এতিয়া এ তেনেকুৱা টাইপৰ টেঙি লাগে মানে কি কৰিব লাগে, চাপৰ্ট কৰিব লাগে। এতিয়া ফ্ৰেঙ্ক কলটো যদি আহি পেলাই যদি এনয়িং ফ্ৰেঙ্কটো যদি টাফ, টাফটো টানি লৈ যায় ন! স্নাইপাৰটো কিমান টাইম ওৱেষ্ট হৈ যায়। উম্ তাক
গোটেইবিল নহয় আৰু গেমটো চাৰেণ্ডাৰ মৰা কথা আৰু।
সেইটোৱে, এতিয়া যদি। মানে উম্, যদি আকৌ হিল্লা চিল্লা এইবিলাকেতো ডাইৰেক্ট ইনভেদ কৰে নহয়, জানোঁ তোৰ। মানে, মানে হাইবাৰক মাৰিয়ে পেলাব। বাকো মাৰিব বা হাইবাৰকো মাৰিব।
সেইটো হয়।
এতিয়া যদি ডাইৰথ চাইৰথ টাইপৰ যদি হিৰো হয়। আমি হাইবাৰটো আল্ফা চাল্ফা হ'লে, তেতিয়া হিল্লাই মাৰিব নোৱাৰে। তেতিয়াতো দাইৰেক্ট মাৰ খাই যাব।
মাৰ খাব মাৰ খাব, কিন্তু গেডাৰিং যদি কৰে ন এনিমিয়ে। তেতিয়া কিন্তু নোৱাৰে আৰু মানে।
সেইটোৱে, গেডাৰিংৰ মানে সেইটো নোৱাৰিয়ে আৰু, বাৰু মানে যদি চলকে ইনভাইট কৰিব আহে। এতিয়া চোন আমিলে চাব, বেলেগ টাইপৰ যদি হেৰি অলপ কমটি এ, হেই টাইপৰ মানে কমটি হেল থকা হয়, গোচন হৈ গ'ল আমন হৈ গ'ল। হিল্ডাৰেটো মাৰি থৈ যাব একেবাৰে।
এ এছেচিন আৰু এছেচিন হিৰ'বোৰ।
অ', কম মিছে চিন আৰু এতিয়া তেনেকুৱা ধৰণৰ। এইবোৰটো হিল্ডাৰে মাৰি দিব, দুই চাত মাৰিব মৰি থাকিব। এনেও মাৰি থাকো নে সিহঁতেটো বস্তু মানে অকমান আধাৰে হোৱা। আধা হৈয়ে থাকিব, যাবা আহিব অলপ। আহ্ দুই চাত দিব মৰি যাব। বাটলৈ যাব, এ কিন্তু বহুত ডাঙৰ লছ হয়। টেংকে, যদি টেংকৰটো ভাল ভাল মানুহে যদি নেখেলে।
হয়।
লষ্ট হৈ যায় একদম আৰু গেম হাৰি যাম।
উম্, তাৰপৰা এতিয়া কথা এটা। আপুনি ক'লেটো, ই এক্স পি ৰোলটো বেছি খেলো বুলি ক'লে। এতিয়া ই এক্স পি আপুনি কোনটো হিৰ' বেছি ভাল পায় মানে ফেভাৰেট বুলি। ল'ব লাগিব। মানে হয় কউণ্টাৰ ল'ব লাগে বাৰু গেমটোত, তথাপিও এটা নিজৰ এটা ফেভাৰেট এটা থাকে ন হিৰ'।
উম্, মই আপোনাৰ এক্সট্ৰিমলি ভাল পালে, মই চোৰা খেলো ভালকে। নহ'লে আপোনাৰ, অ' নহ'লে চিলবানা খেলোঁ। আৰু যদি বেছি টেংকি টাইপৰ হিৰৌতো থাকে, তেতিয়া আল্ফাটো খেলোঁ।
অ'অ'অ',
আৰু সেইটোৱে। উম্, নহ'লে দি আছোঁ। সেইটো আপোনাৰ চাষ্টটাইম হিৰৌৱে লাগে, বেছিভাগ। শ্ৰীলকনত আকৌ- মে, এম, তেং, এয়া হেৰি, লগাই লওঁ ফাইটাৰ হিল্গেন হৈ থাকে। তাত সেই পতকে নমৰে।
অ', চিলভানা এটা ভাল দেই। যিমান লৈ হাই স্পিড থাকিলেও পূৰা মেলট কৰি দিব পাৰে।
উম্, স্টান কৰি কৰি মেল কৰে ন।
উম্, মেল্টিং হিৰৌ বোৰ ভাল আছে, হয় হয়। অ', ঠিক আছে নহ'লে আৰু নে কি? উম্ উম্, ঠিকে কৈছে ঠিকে কৈছে।
অহ' এটোৱে আৰু।